হেল্ল'
কি কৰিছ
এ আছো পৰি আছো তই
মই ব্ৰাছ কৰি আহিছো এতিয়া
অহ কিবা খালি
নাই খামেই মাক চাহ বনাব দিছো
অ ভোজ্তা খাব লাগিছিলে
খাব লাগিছিলে বাৰু
কিমানকে উঠাবি মেৰতে খাম আৰুতো বেলেগ জেগা নাই
আগৰ পোৱালি কেইটাইনে
অ আগৰ পোৱালি কেইটাই গ্ৰুপটা খুলি দিবি
দুটা খুলিম বাৰু অ চবে খাই নাই বা
চবকে সুধিব লাগিব ফোন কৰি কৰি এতিয়া খাই নে নাখায় চবৰে কাম থাকে না
সেইটোয়ে কাম থাকে এতিয়া নাই মানে যোৱাবাৰ কিন্তু খাই ভাল লাগিলে ন
অ যোৱাবাৰ ভাল লাগিলে
অ সেইটোৱই কিছু বিৰিয়ানী বনাইছোঁ।
ফোলা বনাইছিলো অ সুধি। সুধি।
অ।
কি কতা, অ আমাৰ ঘৰৰ মানুহে ভাল হৈছে বুলিয়ে কৈছে।
আছিলে বাৰ বেয়া হোৱা নাই।
উম।
কি কি দিছিলে তাত ভাল লাগিছিলে খাই।
তাত তোৰ। পিয়াজ দিয়া, পিয়াজটো মানে গ'ল্ডেন ফ্ৰাই কৰিলো।
অ।
তাৰ পিছত গল্ডেন ফ্ৰাই কৰাৰ পিছত প্ৰথমতে এই যে ভেজিটেবল কাটিছিলো যে। সেইখিনি আহ তোৰ। বিন।
উম উম।
আৰু মটৰ দিছিলো নেকি ন।
অ অ মটৰ দিছিলি বোলা।
অঁ মটৰ দিছিলোঁ, ‌ সেইবিলাকে ভাজিলোঁ ফাৰ্ষ্টে। ভাজি পালা সেইখিনি কাহিত। থলো। কাহি থোৱাৰ পিছত। আ' আদা নহৰু খিনি ভালকে ভাজিলো। ভাজা পিছত। তাতে তোৰ এনেকা। ভেজিটেবল খিনি ফ্ৰাই কৰিলো ৱাইছে একদম।
ওম
তাৰপিছত ফ্ৰাই কৰাৰ পিছত আৰু তোৰ ঘিউ চিউ দিলোঁ। গোন্ধ হবলে তাৰপিছত। ভাত অ চাউলতটো তিয়াই থৈছিলো নেকি ন আমি অলপ।
অ চাউলটো অলপ সময় ভিজাই থৈছিলোঁ। আমি মানে চাউলটো অলপ কোমলিলে ভাল লাগে যে।
অআ তাৰ পিছত চাউল ধালিলো দিয়াৰ পিছত আৰু। উ চাইডে চাইডে অকন কণ পানী দি পেলাই আৰু অলপমান পানী দি। তছ থৈছো। আৰু উতলিবলৈ আৰু।
তেনেকেই হৈ যায় ন?
কতো ভাল লাগিলে ন?
বেছি কষ্ট নাই ন পোলওটোত?
বেছি কষ্ট নাই কিন্তু সেয়াই গব মানে। বস্তু বেছি লাগে পোলাও খাবলে।
হয় বাৰু মাংসটোও কিন্তু বঢ়িয়া লাগিছিল দেই মাংস। অৰু দৈ দিয়াৰণে ভাল লাগিছে।
আহ মাংস আলো কোনে বনাইছিলে।
মাংসটো ই বনাইছিলে বোলা এই তোৰ কিছিলে এ নামটো পাহৰি গলো বাৰু কি কয় এ- পিছে মাংসটো দৈ দিলে ভাল লাগে কিবা এটা
অ ভাল লাগে
মানে দৈ দিলে কিবা এটা গ্ৰেভিটো ন- খাবলৈ বহুত টেষ্টি হয় ৰে
নে মিঠা টাইপৰ ন দৈ টো মিঠা মানে তোৰ এনেকা টেঙা দৈ টো দিলে ভালেই হয় কিন্তু মিঠাটো দিলে আৰু বেছি সোৱাদটো আহে।
অ একদম চুইটনেচ এটা আহে হয় নে নাই পিছে কেতিয়া খোৱা হ'বই তো
এইটো তোৰ মোৰতো এক্সজাম চেক্সজাম গ'ল হা এতিয়া চবকে সুধিব লাগিব চব ফ্ৰী আছে আছে নে নাই তাৰপিছত সিহঁতক সুধিব লাগিব আৰু সিহঁতে কেতিয়া পাৰিব কেতিয়া নোৱাৰে হয় নাই এতিয়া চবকে সুধি পেলাই কৰিব লাগিব এতিয়া তই মই ওলালো আৰু বাকী খিনি
মোৰতো ফিক্স যে মই খামেই ।
আহ।
উম তাকে অ কালি ফুৰিব গৈছিলো।
আহ মোকতো নোকোৱাকে গলি।
মই কি জানো তই যাবি আৰু মানে শুন বাইক মানে তিনিখন ন সেই তিনিখন বাইকত আমি দুটা দুটাকে গৈছো। তো চিনাকি। কি সাধনত ওলাব পাৰিলি হয়।
মোৰ চিনাকে তেনেকে নায়ে নহয়।
সেইটোৱে তাতে মানে ধৰ পিকনিক খাম ভাবিছিলো আমি।
আহ।
খোৱা নহ'লগে।
মোক ভিদিঅ তে দেখাইছে নহয়।
দেখাইছে নেকি।
একদম মানে লাঠিডাল লৈ লৈ আৰু।
অ কোনে দেখাইছে।
তই অৱস্থা ন হৈ গৈছে তাত।
অ ৰে ইমান ওপৰলৈ উঠিব লাগে ন পাহাৰৰ ওপৰত মানে উঠিবলৈ বহুত দিগদাৰ হয় আৰু বহুত ভাগৰ লাগে ৰে। ভাবিছিলো হা আমি গেছ লৈ যাম আমি। এ ৱাটাৰ ফল আছিলে জংঘল আছিলে পাহাৰ আকৌ বাগান আছিলে।
আহ, অ।
আমি ভাবিছিলো হা প্ৰথমতে চিলিণ্ডাৰ লৈ যাম গেছ। চিলিনডাৰ লৈ যাম কেৰাহী, কুকাৰ এইবিলাক লৈ যাম। কিনে মাংস চাংস ভাত বনাই খাম ভাবিছিলো। সেইখিনি নিনিলো ভালে হ'ল সেইখিনি নিয়া তেন ধৰ কষ্টহে হ'ল উঠাই লবলৈ। সেয়াই আৰু নে নেক্স টাইম টোক লৈ যাম দে।
অঁ অঁ।
তই ক'তো জনাই ফুৰিবলৈ?
উম, এ নাই যোৱা গৰম বন্ধত কৰ'বাত যাম বুলি ভাবিলো নাই যোৱা গৰম বন্ধত ক'বাত যাম। বুলি ভাবি বিলত লগেই নাই কাৰ লগত যাবি?
গৰম বন্ধ কেতিয়াৰ পা এতিয়া হৈ আছে নেকি?
অ, অ, অ ।
কেতিয়া পা?
হা।
হেল্ল' কেতিয়া পৰা হৈ আছে?
অখৰা।
গৰম বন্ধ, গৰম বন্ধ।
গৰম বন্ধটোৰ
উম।
বন্ধটো বাৰ তাৰিখে এক্সাম শেষ হৈছিলে। বাৰ তেৰ চৈদ্ধ পোন্ধৰ, তিনিদিন হৈছে। আৰু ইমান হৈছে বন্ধ জুন আৰু জুলাইতটো। উম । জানো এতিয়া তোমাৰ কি কৰো।
কি ক গুৱাহাটী যাও ব'ল ।
কৰিবি কি তাত।
অম্বুবাচী মেলা হ'ব। হেল্ল' হেল্ল' শুনিছ গুৱাহাটীৰে ক
হেল্ল' এক ছেকেণ্ড ৰবি
হেল্ল'
হেল্ল'
তোৰ নেটৱৰ্ক বেয়া
এতিয়া ভাল হৈছে।
অ এতিয়া ভাল হৈছে কি কয় অম্বোমাছ মেলা হ'ব যাবি।
কেতিয়া
জুলাইত হব জুলাইত।
জুলাই ন। পাৰি যাব কিন্তু মোৰ লগ নাই যে মই কাৰ লগত যাম ক।
আৰে আমি ট্ৰেইনত যাম এতিয়া ইয়াৰ পৰা ধৰ ট্ৰেইনত গৈলো আমি তাতে নামি গলো তাতে নামি কিনে ভাল ৰুম এটা চাম ৰুম খাই কিনে তাতে ধৰ বস্তুখিনি। থৈ দিলোঁ। আৰু তিন দিনৰ কাৰণে যাব লাগে। আজি গলো আজি অলপ ভাগৰ লাগিব ন ৰেষ্ট ললো কালি। মেলা চাব ওলাই যাম। তাৰ পাছত
আহ আহ পাৰি এ তাইক কব পাৰি।
পাৰি বাৰু এ গৈ দিম একেলগে ভাল লাগিব ন। তাতে ধৰ কিমান ডাঙৰ মেলা হয় কি মানে কিমান মানুহ হয় কিন্তু খোজ কাঢ়িবও লাগিব অ মন্দিৰ লোকে খোজকাঢ়িব লাগিব নহয় কামাখ্যা
অ অ অ তাত হয়। অ মই বেলেগ জেগা বুলি ভাবি আছিলো।
খোজ কঢ়িব লাগে একদম আমনি লাগি যায়গৈ আমি গাড়ীত যাওঁতে আমনি লাগি গৈছে।
অ যাব লাগে অ এইবিলাক মানে ফুৰিব কৰিব লাগে মই তেওঁ গৈ পোৱা নাই বাৰু আজিলৈকে।
ধুনিয়া জেগাটো
উম মোক কোনেও নিনিয়ে লগত আৰু কাৰ লগত যাবি।
হ'ব আমাৰ লগত উলা।
নি নিয়তহঁতেও।
আৰে চা বাইকত বাইকত হ'লে নিব নোৱাৰি হা। প্ৰথম কথা বাইকত অলপ প্ৰব্লেম হয় কাৰণ এ লগৰ এটা। এটা হলেও এটা ওলাই।
উম।
ধৰ ৰেলত গ'লে যাব পাৰি।
বিত ট্ৰেইনত গ'লে পাৰি বাৰু।
তই যাম মই যাম আকৌ বাকী মোৰ লগৰ দুটা আছে আকৌ তোৰ লগৰ যদি যাই উলিয়া।
অ পাৰি থাকাকে অ কিমান বা ল'ব এতিয়া ৰুমৰ ৰেন্ট।
পোন্ধৰশ মানলৈ লৈ বেচি নাযায় কাৰণ আমিও পইচা মিলাম নহয় ৰুমৰ।
অ এ তাৰো লৈ হ'ল গোটেই গাল আৰু তাতে সোম আৰু।
সেইটোৱে।
এটাল এটাই এটা তো ল'ব পাৰি ন চব গাল সোমাই থাকিলেই হ'ল।
পাৰি পাৰি হোমষ্ট এটা লম ধুনীয়াকে হোম চাগে দুই তিনিটা ৰুম পাই যাব পাৰো।
উম।
উ হোষ্টটা লৈ যাম থাকিম খোৱা বোৱাটো বাহিৰৰ পৰা কিনি ল'ম।
অ ।
কিন্তু ভাগৰ লাগিব দ খোজকাঢ়ি কিন্তু বহুত ভাগৰ লাগিব বে।
উপাই নাই আৰু লাঠিডাল লৈ ল'বি অ কেদাৰনাথ যে মানুহ বিলাকে গৈছে সিহঁতৰ কি বহুত দূৰ নে কেদাৰনাথ। তো।
অ কেৰানাত দূৰ আছে। বহুত দূৰ আছে বহুত খোজ কঢ়িব লাগে।
অ আ
তাত বৰফো আছে জান কি ধুনীয়া ধুনীয়া বৰফ আছে দেখিবো কি বঢ়িয়া লাগে।
অ তাত জিক জেক টাইপৰ ৰাস্তাটো।
অ ঠাণ্ডা দিনত বেছি ঠাণ্ডা দিনত সোমাব নিদিয়ে বন্ধ কৰি দিয়ে।
কিয়
অক্টোবৰ বন্ধ কৰি দিয়ে কাৰণ অক্টোবৰ মানত বেছি বৰফ পৰে ন সেই বৰফৰ কাৰণে ধৰ গোটেই মন্দিৰটো ঢাক খাই যায় আৰু তোৰ কব গ'লে মানুহ চানুহ মৰা চান্স থাকে যে কাৰণে বন্ধ কৰি দিয়ে। স কাৰণে মানে অক্টোবৰ মানত বন। ক দে অ ফেব্ৰুৱাৰী মানত খুলি দিয়া হ লে এনেকে খুলি দিয়ে নেকি পাহৰিলো কিন্তু অলপ দিন বন্ধ ৰাখে। ৰাবনক দিয়া তাতে যা মোৰ লগৰ থাকে তাত।
থাকে
অ তাতে থাকে তাৰ ৰুমতে থাকিব পাৰি ধৰ সি হোষ্টেলত থাকে নে পিজিত থাকে পাহৰিলোঁ কিন্তু সি থাকিব পাৰিম বুলি কৈছিলে তাৰ তাত।
পাৰি তেতিয়া আমাৰ পইচাটোও বাচি যাব।
সেইটোৱে সি ইউনিভাৰ্চিটিত পঢ়ে ধৰ।
অ সোমাব দিব জানো ইমানখিনি পোৱালি তাৰ ৰুমত।
ইমানখিনি মানে জানো কেইটা দিয়ে আৰু সি কমতে ৰুমো মিলাই দিব পাৰিব চাগে।
উম তইবাৰ কনফাৰ্মেচনটো লবিচোন।
কনফ কৰিব লাগিব সেইটোয়ে তাক খুলিব লাগিব। জেগাটো কেনেকা। কি হয় ভাল নে বেয়া আৰু কিমান। পইচা খৰচ হয়। বেছি পইচা খৰচ নহয় বুলি কৈছিলে মোক সি কৈছে। দহ হাজাৰ মান লৈ আহ দহ হাজাৰৰে বাচিও যাব চাগে।
দছ হাজাৰ।
অ এ যাবই কাৰণ ইমান দূৰ আৰু।
দহ হাজাৰ বহুত দেখোন।
লাগিব পইচা ঘুৰো বুলি ক'লে পইচা লাগিবই আৰু নালাগিবনে।
উম লাগিব বাৰু সেইটোতো হয়দম ঘূৰো বুলি কলেতো পইচা লাগেই।
সেইটোয়ে বাক কবি বা যায় যদি।
আহ
কম
অহ অ মই সুধি চাম দে।
কবি দে
অহ অহ দে হ'ব দে।
বাই বাই
বাই বাই।